হেল্ল' অ', পৰিণিতা।
হয় অ', অ', শুনি পাইছোঁ। শুনি পাইছোঁ।
কি কৰি আছা?
এয়া তোমাৰ অলপ এনেই কিতাপ কিছুমান চাই আছিলোঁ।
অ', অ', কি উপন্যাস নে?
উপন্যাসো তাৰপিছত তোমাৰ প্ৰান্তিক হওঁ।
অ', অ', তুমি উপন্যাস পঢ়ি ভাল পোৱা ন'?
পঢ়া হ'ল।
মোক ময়ো বাৰু উপন্যাস এটা সময়ত পঢ়িলো। মানে মোৰ বিৰাট চ চখ মানে আগতে আছিলে। তোমাক মই মই ক্লাছ এইটৰ পৰাই মানে উপন্যাস পঢ়োঁ। অ', আ ধৰা তেতিয়া ধৰা পঢ়া হেৰি হয়। সেইকাৰণে মাহঁতে গালি দিয়াৰ কাৰণে উম, কিতাপৰ মাজত ভৰাই মই তেনেকে উপন্যায়াস পঢ়িছো মানে হেৰি কৰি পেলাই অহ, অহ, মানে বহুত মানে এটা সময়ত মানে কলেজত পঢ়াৰ হেৰি ল' মাষ্টাৰ্চ কৰালৈকে মানে বহুত উপন্যাস পঢ়িলোঁ তেনেকেই। হেৰি আৰু তোমাৰ মই মোৰ প্ৰথমখন উপন্যাস হৈছে মানে মই পঢ়া অসীমত। জাৰ হেৰাল সীমা।
আহ
সেইখন তুমি চাগৈ তুমিও চাগে পঢ়িছা।
অ অসীমত যাৰ হেৰাল সীমা কিমান পঢ়িছো মই অ।
অ সেইখন চাগে নপঢ়া কোনো নাই। ইমানেই ধুনীয়া কাহিনী আচলতে মই সেইখন পঢ়ি। সকালে মানে উপন্যাসৰ প্ৰতি মানে মোৰ এটা ভাল ভাল পোৱা হেৰি হ'ল আৰু তাৰছত এই কিতাপ। মানে মই তোমাৰ যিমানেই পঢ়ো যিমান বহুত বাৰ পঢ়িছোঁ এতিয়ালৈকে। এবাৰ বুলি নহয় হয়টো সাত আঠ বাৰ মান। কিন্তু তথাপিও মানে পঢ়ি মানে কিবা নামো আই মানে ইমান ভাল লাগে পঢ়ি পেলাই আৰু মানে। এতিয়া মানে পঢ়ি যাওঁ মানে কাহিনী বিলাকে ধৰা তোমাৰ মাঘৰ মাঘ বিহুৰ খু জ খু জুনৰ মানে যিটো হেৰি সেই মোৰ মানে মোৰ গোটেই বিলাক দৃশ্য মানে চকুৰ আগত আহি থাকে এই ম'হ যুজ চন্দন দেখিব কেনেকুৱা আছিলে গৌৰী দেখিব কেনেকুৱা আছে সকলো বিলাক মানে মোৰ মানে চকুৰ আগত ভাহি যায় তাৰোপৰি মই ধৰা তুমি অ মোৰ মানে অসম অ অসমীয়া উপন্যাস উ মানে মই তোমাৰ বহুত ধৰণৰ পঢ়িছো তোমাৰ জীৱনীমূলক উপন্যাসো পঢ়িছো। তাৰোপ তাৰোপৰি তোমাৰ সত্য বাস্তৱ জীৱনৰ লগত অ জৰি ক কাহিনী বোৰ পঢ়িছো। এতিয়া মানে আগৰ ধৰা ইতিহাসৰ লগত জনা এই কাহিনীসমূহ মানে মই গোট মানে পঢ়িছো মানে। এতিয়া ধৰা মই বেছিভাগ মানে মোৰ মানে মই প্ৰত্যেক বোৰে বিলাককে ভাল পাওঁ। কিন্তু মোৰ প্ৰিয় মানে। তোমাৰ লেখি। কা বুলি ক'লে ম‌ই ৰীতা চৌধুৰী বাইদেউৰ মানে ক উপন্যাসবোৰ মই বিৰাট পঢ়ি ভাল পাওঁ তেখেতৰ মানে মই গোটেইবোৰ উপন্যাসে মই পঢ়ি মানে প্ৰায় খিনিয়ে মই পঢ়িছোঁ তেখেত তৰ উপন্যাস মানে ইমান ধুনীয়াকে লিখে তেখন তেখেত তৰ লিখনি তেখেতৰ চিন্ত ধাৰা বোৰ আৰু তেখেতৰ মানে। আহ তেখেতৰ মানে শব্দবোৰ আৰু তেখেতৰ উপন্যাসবিলাক পঢ়িলে মানে মই কিতাপৰ ভিতৰত মানে সোমাই যাওঁ পুৰা গভীৰভাৱে অঁ গভীৰ গভীৰভাৱে মানে মই তেখেত মানে সোমাই যাওঁ সেই কৰি পেলাই মই বহুত কেইখন মানে তেওঁ কিতাপ পঢ়িছো তুমি মাকামখন পঢ়িছা
মাকামখন মই পঢ়া নাই বাৰু
অঁ সেইখন এখন বহুত ধুনীয়া কিতাপ পাৰিলে পঢ়িবাচোন মানে চীনা সাম্ৰাজ্যৰো ওপৰত মানে আমাৰ সেইবিলাক মানে বহুত ধুনীয়া মানে এখন এটা ভষ্ট মানে ইতিহাসমূলক এখন উপন্যাস হয় মাটাম এখন ম পঢ়িছো মানে বিৰাট ধুনীয়া লাগে ম মানে তোমাৰ মানে পঢ়ি থাকিলে মানে তোমাৰ ইমানেই তোমাৰ মানে আগ্ৰহ টো বাহি বাঢ়ি যাব তোমাৰ মানে কি কম আৰু একো ভাত। তো খাব মন নাযায় একো কাম কৰিব মন নাযায় খালি কিতাপ কিতাপ মানে পঢ়ি থাক। যেন লাগিব আৰু তেনেকে তোমাৰ মই এটা নিচা এ সেইটো মানে যোনে তোনে বুজি নাপায় অ এইটো যোনে যোনে মানে পঢ়ে এতিয়া ধৰা আমি মানে সেইটো বুজি পাত তুমি বা মই বুজ সকলোৱে মানে নিচাটো মানে অ বুজি বুজি নাপায় মানে বস্তুটো তাৰপিছত মানে সে অ সেইবোৰে আৰু পঢ়িও ভাল লাগে। আৰু তাৰোপৰি মই তোমাৰ ইয়েছে ডৰজিত সংসিৰ কিতাপো মই পঢ়িছো। লিংজিক শকতা মানুহ বা তেনেক টো মই বহুত অ তেনেকে বহুত পঢ়িছো মই আৰু তেখেতৰ কাৰ কাহিনী বিলাকো মোৰ ভাল লাগে। আৰু তেখেতে মানে বেছিভাগ মানে তোমাৰ উপন্যাসখন মানে মনৰ পৰা জনজাতিটোৰ কথা লিখে মানে। এই জনজাতিৰ লোক লোক সকলে মানে কেনেকোৱা কে কি কৰে? এতিয়া ধৰা আমাৰ যেনেকে হিন্দু ধৰ্মত মানে মানুহ এজন ঢুকালে মুখাগ্নি কৰা হয়। কিন্তু তেওঁলোকৰ মানে এখন এশ এপিচ কে তেনেকে এশ কিমানবিধ কৰি মানে কাটি দিয়ে। সেইবোৰ কথা মানে আমি আগতে জানা নাছিলোঁ। মানে কিন্তু কিন্তু তেওঁৰ অহ, তাৰ তাৰ জৰিয়তে জৰিয়তে মানে সেই মনৰ পৰা লোকসকলৰ মানে কেনেকে জীৱন জীৱনৰ মানে কেনেকে তেওঁলোকৰ জীৱন বসতি তেওঁলোকে কি খায় তেহ তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী বিলাক কেনেকুৱা? এইবিলাক আমি বস্তু আমি গম পাওঁ। গতিকে তেওঁৰ কিতাপো মোৰ ভাল লাগ আৰু অনুৰাধা শৰ্মা পূজাৰীৰ কিতাপো মোৰ পঢ়ি ভাল লাগে। যেনেকে চাহেদ পুৰা বৰষুণ উম, অ', তেনেক তাকে মই ভাল পাওঁ আৰু ৰন্ জু হাজৰিকা বুলি
অৰণ্য আছিলে।
অ', সেইখনেতো এৱাৰ্ডো পাইছে ন'। কিবা একাডেমি পিছে দুহেজাৰ বিশ চনত নে একৈশ চনত তাৰপা তোমাৰ ম অ', তাৰোপৰি মই তোমাৰ ৰঞ্জু হাজৰিকাৰ কাহিনী উপন্যাসো মই ভাল পাওঁ। অ', তেখেতৰ মানে অহ, ৰহস্যম কাৰ মানে বেছিভাগ অহ, বেছিভাগ মানে ভূত ঠিক কাহিনী বিলাক যদিও তেওঁ মানে তেওঁৰ কাহিনীবিলাক কিন্তু বাস্তৱ জীৱনৰ লগত জড়িত নহয়। কিন্তু বাস্তৱ জীৱনৰ লগত জড়িত নহ'লেও মানে তেখেতৰ উপন্যাসবিলাক মানে বিৰাট ভাল লাগে। পঢ়ি পেলাই, মই ভাল পাওঁ মানে তেখেতৰ তেখেতৰো মই তায় উপন্যাস কৰিছো বন্দী বিধাতা তাৰ পৰা তেনেকে মানে পঢ়িছো মই বহুত হেৰি কৰি পেলাই ভাল লাগে তেখেতৰ উপন্যাসবোৰ। আৰু তেওঁল সেইকাৰণে ভৌতিক অ'। ভৌতিক শাস্ত্ৰৰ ওপৰত তেখেতে বেছি লিখে।
উম, সেইটো হয় বাৰু।
গতিকে মই মানে তেনেকে কিতাপ পঢ়ো আৰু মানে যেতিয়া মই গ্ৰন্থমেলালৈ যাওঁ ইয়াত হয় তেতিয়া গ্ৰন্থমেলালৈ গ'লে মই চাৰি পাঁচখন মান উপন্যাস মই কিনি আনো মানে মোৰ মানে কিতাপ পঢ়াত বহুত এটা ৰাভ আৰু মানে আগতে কি কৰো মোৰ নিজ নিজৰ, নিজৰে পঢ়িব থাকি যায় কিন্তু তথাপি মানে মই উম, উপন্যাস কেইখন মানে পঢ়িয়ে থাকো মানে। সেই পঢ়াৰ মাজতো মানে মই উপন্যাস কেইখন এতিয়া আজৰি সময়তো পঢ়ো কিন্তু আজিকালি মানে কি অলপ পঢ়াটো কমিছে মানে আগৰ তুলনাত তথাপিও পঢ়ো মই, আ পঢ়া যায়, কিনে আগতে, আগৰ নিচিনা মানে পঢ়া মানে নহয়, তেনেকে। আৰু ধৰা চবৰে ভালো, ভালো নালাগ কিছুমান এ, হেৰি কাহিনীবোৰ কিন্তু কিচু চব কিন্তু এইকেইজনৰ মানে মই বহুত ভাল পাওঁ পঢ় তেওঁলোকৰ মানে মই প্ৰায় কিতাপবোৰ মানে পঢ়িছোঁ হেৰি কৰি পেলাই আৰু তোমাৰ আজিকালি মেগাজিনবিলাকতো বিভিন্ন ধৰণৰ উপন্যাস থাকে, সেইবিলাকো মই পঢ়ি ভাল পাওঁ তোমাৰ দুৰ্গা পূজা হওঁক, বহাগৰ বিহু সময়ত এখন, এখন মেগাজিন উলিয়াই ন, অসমীয়াৰ প্ৰতিদিন হওঁক হেৰি হওঁক গতিকে সেই সেইবিলাকৰ গল্প, উপন্যাসো মই পঢ়োঁ কবিতা জীৱনী সেইবিলাক ভাল লাগে মোৰ পঢ়ি পেলাই আৰু প্ৰান্তিকত যে দিয়ে ভবেন্দ্ৰ নাথ কলিতাৰ ডায়েৰীখনন সেইখন মোৰ পঢ়া হয় অ সেইখন পঢ়ি মোৰ সেই বস্তুতটো মোৰ ভাল লাগে আৰু তাতে বিভিন্ন ধৰণৰ আকৌ তোমাৰ নন্দিনী হওক আইনা হওক আত তোমাৰ ৰে বিভিন্ন সাজ পোছাকবিলাকৰ উ সেইবিলোও মুচ ভাল লাগে সাজ পোছাক তাৰপ ৰন্ধন প্ৰণালী ক'ত কি বনায় মই সেইবোৰ বস্তু মই চাই ভাল পাওঁ নিজে নিজে নবনাওঁ যদিও মানে মোৰ বস্তুটো চাই বহুত ভাল লাগে গতিকে মই অ গতিকে মই সেই তো মানে চাই থাকো নবনালেও আৰু কেতিয়াবা ধৰক যিটো মানে এশ সচ এইটো মই মানে থৈ দিওঁ ভালকে বনাম বুলি সটোক থৈহে দিয়া হৈ াতে কিনু বনোৱা মানে নহয় মোৰ অ তাৰপা সেষ সেইবোৰে আৰু কি ভাল লাগে আৰু ভ্ৰমণমূলক বিলাক মোৰ ভাল লাগে মানে পঢ়ি মই ভাল পাওঁ এনেই তুমি ফ মই নিজেও ভ্ৰমণ কৰি ভাল পাওঁ আৰু মানে বেলেগ জানিও ভাল পাওঁ তুমি এনে ফুৰি ভাল
অ মইতো একদম আপোনাৰ সৰু পৰাই তোমাৰ বহুত ফুৰা মানে মোৰ চখ এটা আছে আৰু ত' বহুত ফুৰিছো বাৰু তেনেকৈ অসমতে বহুত জেগাতে হওক মানে তাৰপিছত অসমৰ বাহিৰতো গৈছো
ধৰাতটো চব জেগাই এইটো ধুনীয়া ধুনীয়া নহ
অ অসমৰ তোমাৰ মই সৰুতে মোৰ বৰ দেউতাৰ ঘৰ হৰিয়াত হয় শিৱসাগৰ শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ তাৰপিছত এইবোৰ যিমান আছে আৰু তাত সেইবোৰ ফুৰা হৈছে জ পুখুৰী সেইটো সেই পুখুৰীটোতো বহুত ডাঙৰ আৰু মানে আজিকালি তাৰ মানে জহাগৰ পুখুৰীত ৰিজৰ্ট টাইপৰ বনোৱা হয় ৰিজৰ্টৰ ধৰণৰ বনোৱা হৈছে আৰু মান মান তাতে বিয়া পাতি তাতে মানুহে তাৰ পিছত আঙুঠি পিন্ধোৱা হলেও কিছু মানে তাতে গৈ
মোৰ মানে তেনেকে শিৱ শিৱসাগৰ মোৰ যোৱা হোৱা নাই মানে দুবাৰ মানে প্লেন বনালো দুবাৰি মানে এই কিবা আজিকালি ঘপককে ক'ব নোৱাৰি ন কিছুমান পৰিয়ালৰ সেইকাৰণে যাব নোৱাৰা হলো দুবাৰি মানে কেনচেল হল শিৱসাগটো এইবাৰ মে্লে কৰি থৈছো নান জানো কি হয় কিটো আমাৰ মানে তাতে আমাৰ পৰিয়ালৰ কোনোবা পৰিয়ালৰ এজন আছে তেওঁ তাতে থাকি পেলাই চাব পাৰো তেওঁৱে ফুৰাম বুলি কৈছে নবামি লজ লৈয়ও থাকিব পাৰো কিন্তু মানে শিৱসাগৰ খন চাব বোলে মোৰ বহুত মন আছে কিন্তু চোৱা একদম যোৱা নহয় আচছাত আৰু তোমাৰ এইপিনে ঢলা শদিয়া বগীবিল এই দলং বিলাকো মানে আমি দেখা নাই মানে অ কিন্তু সেইবিলাকো মানে যাব মানে ফটোত দেখি থাকো ইমান ধুনীয়া লাগে হয়নে দেখি পেলাই পৰিৱেশ আকাশখনৰ সতি পানী বহুত ধুনীয়া লাগ মানে সৌন্দৰ্যৰে ভৰপূৰ। গতিকে মোৰ সেইবিলাকো মানে, মানে চাব গ'লে ফুৰিবলে ধেই জেগা আছে কিনো ধৰক টাইম নিমিলে মানে চব বস্তু বিলাক মিলি ন, গতিক এতিয়া চাই আছো আৰু হেৰি কৰি পেলাই। এবা বন্ধটো পাৰিলে যাব সেই কৰি পেলাই অ', অ', বাকী এনে তুমি অসমৰ ধৰা ইমূৰৰ পৰা সিমূৰলৈ পুৰা
ইমূৰৰ পৰা সিমূৰৰ তেনেকে বহুত জেগা মানে আৰু তাৰপিছত যোৰহাটত গৈছোঁ কিন্তু যোৰহাটত তেনেকুৱা ইমান চাব ল
চাব লগে এতিয়া ধৰা তোমাৰ আমাৰ হিষ্টৰী মানে ইতিহাসৰ হেৰি বুলি ক'লে ধৰা শিৱ শিসাগৰখনে পৰে আৰু য'ত আমি আহোমৰ আহোমসকলৰ বিভিন্ন তেজপুৰ পৰে তেজপুৰখনো মোৰ অ', তেজপুৰখনকো মোৰ বহুত ভাল ভাল লাগে, তাত তাতে আছে তাত বান ৰজা উশা অনিৰুদ্ধৰ কাহ খিনি আমি গম পোৱা যাওঁ অগ্নিগড়ৰ জৰিয়তে তাৰওপৰি মহা মহাভৈ মহাভয় আৰু আৰু এটা অ' আৰু এটা কয় তোমাৰ মানে শুনিছো মই বামুণী পাহাৰ বুলি কয়। তাত মানে তোমাৰ মানে মই যোৱা নাই আ আজিলৈকে সেইটো মানে শুনিছো শিলত মানে পুদিত ভাস্কৰ মানে আকা আছে মানে গতিকে অ', সেইবিলাক মানে শুনিছ তাতে গণেশ মন্দিৰো এটা আছে ডাঙৰ।
উম, গনেশ মন্দিৰো আছে তাতে ঘাট আছে একদম
অ', অ', ধুনীয়া অ', তাত আমি চাকি জ্বলাইছিলোঁ তাত গৈছো বাৰু ঠিকে আছে দিয়া ন' অ', অ', দিয়া।